অ
হয় নমস্কাৰ ডাঙৰীয়া
নমস্কাৰ আপুনি শুনা পাইছে।
হয় শুনা পাইছো মই
অ মই আজি আপোনাক ফোন কৰাৰ মূল উদ্দেশ্যটো হ'ল আমি এটা আহ বিষয়ত আলোচনা কৰিবলৈ কাৰণে মই আপোনাক ফোন কৰিছোঁ আৰু আমাৰ আজিৰ আলোচনা কৰিবলগা বিষয়টোৱেই হ'ল আমাৰ পৰম্পৰা হয় না পৰম্পৰাৰ বিষয়ত আমি অলপ আলাপ আলোচনা অলপ কৰোঁ ত' আপুনি তেতিয়াহ'লে আমাৰ পৰম্পৰা বিলাক কেনেকুৱা মানে অসমৰ সাধাৰণ বা জনসাধাৰণ বিলাকৰ পৰম্পৰা বিলাক কেনেকা হয় আমাৰো ইয়াত নানা অসমতো বা আমি অসমীয়া মানুহতো নানা ধৰণৰ জাতি জনগোষ্ঠী মিলিয়েতো আমি অসমীয়া বা বৃহত্তৰ অসমীয়া জাতি ত' এইবিলাক আমাৰ চবৰে পৰম্পৰাতটো অলপ হ'লেও অলপ বেলেগ হয় চবৰে তো জাতি জন জনগোষ্ঠী বিলাকৰ জাতি জন বিভিন্ন জ জাতি জনগোষ্ঠীৰ মিলিটো এটা বৃহত্তৰ অসমীয়া জাতি হয় ত' সেইকাৰণে অলপ হ'লেও আমাৰ মানে আ আমাৰ যোনবিলাক পৰম্পৰা আছে সেইবিলাক অলপ হ'লেও বেলেগ বেলেগ হ'ব পাৰে ত' আমি যোনটো জনসাধাৰণ বিলাকে অসমৰ জনসাধাৰণে যোনটো পৰম্পৰা মানে মানি চলি আছে এতিয়ালৈকে। ত' এইবিলাকৰ ওপৰত আমি অলপ আলাপ আলোচনা কৰো ঠিক আছে তেতিয়াহ'লে আপুনি অলপ বুজাই দিয়ক মোক
ত পৰম্পৰা বুলি ক'লে আমি আহ যদি আমি গোটেই বৃহত্তৰ অসমীয়া জাতিটোৰ পৰম্পৰাটো যদি কওঁ। সেইটোয়ে অকমান বেলেগ ধৰণৰ আৰু ধৰক সমাম্প্ৰদায়িক বা আপোনাৰ জনগোষ্ঠীয় মূলৰ পৰম্প পৰা বোৰ নিজৰ নিজৰ এটা সুকীয়া পৰম্পৰা আছে যেনেকে এতিয়া মিচিং সম্প্ৰদায়ৰ পৰম্পৰাটো বেলেগ আহোম সম্প্ৰদায়ৰ পৰম্পৰা বেলেগ বা বডো সম্প্ৰদায়ৰ পৰম্পৰা বেলেগ এতিয়া মই আহ মিচিং সম প্ৰজায়ৰ পৰম্পৰাৰ বিষয়ে মই অকনমান আপোনাক মই আহ কব বিচাৰো ধৰক এটা মিচিং সম্প্ৰদায়ৰ পৰম্পৰা বহুতো ধৰণৰ পৰম্পৰা আছে। আপোনাৰ লাগিলে সেইটো জাতীয় উৎসৱই হওক জাতীয় উৎসৱ এটা ইহঁতৰ নিজৰ জাতীয় পৰম্পৰা আছে জাতীয় উৎসৱৰ পৰম্পৰা আছে। বা ধৰক ইহঁতৰ আহ ঘৰ এ আহ মিচিং সম্প্ৰদায়ৰ যিবোৰ পূজা থাকে সেইটো ইহঁতৰ পৰ পৰম্পৰা বাবে আহ পূজা পাতলবোৰ কৰা হয় ত তেনেকে ধৰণৰ আপোনাৰ অসমীয়া আৰু আহ নিজা এটা পৰম্পৰা আছে অসমীয়া জাতিৰ। যেনেকে অসমীয়া জাতিৰ এটা জাতীয় উৎসৱ আপোনাৰ বিহু সেই পৰম্পৰাটো বহু যুগৰ পৰা চলি আহিছে। বহাগ বিহুত বিহু মানে আহ আৰু তেনেকুৱা ধৰণৰ বহুত পৰম্পৰা আপুনি আমাৰ অসমীয়া বৃহত্তৰ অসমীয়া জাতিত আপুনি দেখিবলৈ পোৱা যাব। আৰু আহ ত' সেই পৰম্পৰাবোৰ মই ভাবোঁ আমি ৰক্ষা কৰিব লাগিব আমি। পৰম্পৰাবোৰ আমি আগলৈ লৈ যাব লাগিব সেই পৰম্পৰাবোৰ আহ আমি মানি চলিব লাগিব তেতিয়া সেই পৰম্পৰাবোৰ আগলে জীয়াই থাকি থাকিব বুলি মই আহ অনুভৱ কৰোঁ আৰু। আপুনি কি বুলি ভাবে আপোনাৰ আহ আপোনাৰ পৰম্পৰাবোৰ পৰম্পৰাৰ বিষয়ে আপুনি কেনেকে কি ধাৰণা কৰে আপুনি?
হয় আহ! কথাটো হ'ল পৰম্পৰা বুলি ক'লে আমাৰ যোন অসমীয়া জাতিৰ ভাল পৰম্পৰা হয়। বহুত ভাল পৰম্পৰা পৰম্পৰাবিলাক ত' আমিতো সদায় মানি চলিব লাগিব বা আমি যোনবিলাক আমাৰ আহ আমাৰ যোনবিলাক আহ আমি উৎসৱ পাতো এই উৎসৱবিলাক সাধাৰণতে আমি নিজৰ জাতীয় উৎসৱবিলাক আমি উদযাপন কৰোঁ। যেনেকৈ আমাৰ মূল যোনটো আমাৰ আহ অসমৰ জনসাধাৰণৰ আমাৰ যোনটো মূল উৎসৱবিলাক আছে ত'
অঁ
সেইবিলাক উৎসৱ হৈছে কি আমি নতুন বছৰত আমি বিহু, ৰঙালী বিহু উদযাপন কৰোঁ। আহ ৰঙালী বিহু আমি উৎসৱ মানো।
হয়।
আমি তাৰপিছত আৰু এটা আছে এইটো হ'ল কঙালী বিহু বা এইটো কাতি বিহু বুলিও কোৱা হয়। আৰু-আৰু এটা আছে আমাৰ এইটো ভোগালী বিহু নহ'লে মাঘ বিহু বুলি কোৱা হয়। হয় না? তো আৰু আছে যেনেকৈ আমি খেতি-বাতিৰ লগত যোনটো আমাৰ খেতি-বাতি কৰা পৰম্পৰা আছে। সেইটোৰ লগত জড়িত থকা আৰু উৎসৱ আছে আমাৰ যেনেকৈ আমি আহ এইটো কাতি বিহুৱেই হয়। এইটো হ'ল এটা আহ মানে আমি যোনটো যেতিয়া ধান ৰুই যে আমি বাৰিষা বতৰত ধান ৰোৱা টাইম সময়ত যেতিয়া ধান ৰোৱাটো শেষ হয় শুনিছে আপুনি?
হয়।
হয়। ধান ৰোৱাটো যেতিয়া শেষ হয় তেতিয়া আমি এটা উৎসৱ মানে মানি চলো, আৰু এইটো হয় ন, হয়, হয়, হয়।
ত, পৰম্পৰাতটো আমাৰ, হয় আমাৰ পৰম্পৰা অসমীয়া জাতিৰ পৰম্পৰা, নহয় জানো এইটো বহুত বহু, যুগৰ পৰা চলি অহা এটা পৰম্পৰা আৰু, পৰম্প পৰম্পৰা বুলি ক'লে ধৰক, বহুতো পৰম্পৰা আছে। আমি সেইটো এনেকেই ক'ব পাৰো, ধৰক আপুনি আহ, এতিয়া যেনেকৈ আহ, মিচিং সম্প্ৰদায়ৰ পৰম্পৰাত আপোনাৰ বহুতো আহ, আপোনাৰ সেই পৰম্পৰা আছে, কিছুমান ডবৰি পূজা বুলি এটা পূজা আছে, সেইটো এটা বহুত দিনৰ পৰা চলি অহা এটা সেই, পূৰ্বপুৰুষ সকলোৰে পৰা চলি অহা এটা পৰম্পৰা, নহয় জানো বা আৰু আমাৰ পৰম্প কৰা সেই, ডাঙৰক সন্মান কৰা এটা পৰম্পৰা, সেইটো বা সৰু সন্মান কৰা, আৰু বিহুৰ টাইমত আমি যেতিয়া আহ ডাঙৰৰ ওচৰলৈ যাওঁ আশীৰ্বাদ বিচাৰো, সেইটো এটা পৰম্পৰা আমাৰ অসমীয়া জাতিৰ নহয় জানো।
হয়, হয়।
আহ, তেনেকুৱা সেই পৰম্পৰাবোৰ আমি ৰক্ষা কৰিব লাগিব। আহ, আগলে যাতে, আমাৰ সেই আহিব লগা প্ৰজন্মবোৰ সেই পৰম্পৰাবোৰৰ বিষয়ে জানে, বা আমি সেইবোৰৰ বিষয়ে হয়, সিহঁতক অৱগত কৰিব লাগিব। আগলে যে তেনেকুৱা এটা আমাৰ আহ, জাতিটোৰ পৰম্পৰা আছে। সেই পৰম্পৰাতটো আমি আগলে, কেনেকে তোমালোকে বা। আহ, আগলে আমি কেনেকে লৈ যাব পাৰো? সেইটোৰ বিষয়ে আমি চিন্তা-চিন্তা চৰ্চা কৰিব লাগিব।
হয, নিশ্চয় কথাটো আমাৰ পৰম্পৰাত আমি যেনেকৈ, আমাৰ আহ, যেনেকৈ ধান ৰোৱা। বা ধান কটা, খেতি বাতি কৰা, এইবিলাকো আমাৰ পৰম্পৰা হয়। যেনেকৈ আমি বাৰিষা বতৰত আমি ধান ৰুওঁ, আৰু আমি তাৰপিছত নৱেম্বৰ, ডিচেম্বৰ মাহত আমি ধান কাটা হয়।
হয়।
এতিয়া আমাৰ মেইন যোনটো মূল খেতিটো হ'ল, আমাৰ ধানৰ খেতি। এইবিলাকো এটা পৰম্পৰা হয়, হয় নে নহয়?
হয়, হয়, হয়, হয়।
হয়, ত, যেতিয়া আমি আকৌ আমাৰ শাক-পাচলি ৰুওঁ আমি বা শাক-পাচলি আমি খেতি কৰোঁ, এইবিলাকো আমাৰ পৰম্পৰা।
উম,
আৰু আমি বা আমাৰ নামঘৰত যোৱা। বা নামঘৰত আমি নাম গোৱা, বা ঘৰত নাম গোৱা। কীৰ্তন কৰা, এইবিলাকো আমাৰ পৰম্পৰা।
সেইটো আমাৰ পৰম্পৰা, বহুত তেনেকুৱা আমাৰ আপুৰুগীয়া আমাৰ পৰম্পৰা আছে, হয় নে নহয়?
হয়।
অহ, তেনেকুৱা আহ বহুতো আমি, আমি, যদি কও আমি কয় শেষ কৰিব নোৱাৰা আমাৰ পৰম্পৰা আমাৰ অসমীয়া জাতিটোৰ বৃহত্তৰ অসমীয়া জাতিটোৰ আছে। আহ তেনেকে আপোনাৰ এতিয়া এনে আপুনি আহ ক'ত বসবাস কৰে? অহ কোনখিনি ঠাইত আপুনি বসবাস কৰে?
হয়, মই গাঁৱত থাকো আমাৰ গাঁৱতে ঘৰ হয় আমি বস বাস কৰা জেগাতো গাঁৱত ত' গাঁৱত বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰা মানি চলা হয় যেনেকৈ আমাৰ এটা গাৱত আমাৰ সমাজৰ এটা নীতি নিয়ম থাকে এইবিলাক মানি চলা হয়।
সেইটো গাঁৱৰ আপোনালোকৰ নিজাকৈ এটা পৰম্পৰা থাকিব নহয় জানো!
হয়।
অ', সেই পৰম্পৰাৰ বিষয়ে অকমান মোক কওকচোন।
হয়, যেতিয়া আমি আহ আমাৰ মঙ্গলবাৰ বা বৃহস্পতিবাৰ নহ'লে- আ সোমবাৰে যেতিয়া আমি সন্ধিয়া হয়। সদায় আমি, ঘৰত আমি চাকি জ্বলাওঁ আমাৰ দেৱতা বা আমাৰ ঈশ্বৰ বা ভগৱানক আমি উসৰ্গা কৰি আমি, চাকি জ্বলোৱা হয়। আমি বৰ বিচাৰো প্ৰাৰ্থনা কৰা হয় আৰু ইফালে আ সাধাৰণ মানে মানুহে আমাৰ মঙ্গলবাৰে বা বৃহস্পতিবাৰে এই দুদিন আমাৰ নামঘৰত গৈ চাকি জ্বলোৱা হয় নাম গাও কীৰ্তন গাও এনেকা আৰু আৰু কেতিয়াবা যেতিয়া ঘৰত ভাল মানে ঘৰত ভাল বিচাৰি বা ভাল খবৰ বিচাৰি বা ঘৰৰ ভালৰ কাৰণে এইবিলাক কৰিবৰ কাৰণে আমি ঘৰত কীৰ্তন পতা হয় বা কীৰ্তন কৰোঁ। গাঁৱৰ ৰাইজ বিলাকক মাতি আৰু হয় নাম কীৰ্তন হয়, হয়, নাম কীৰ্তন গাও বা নাম কীৰ্তন কৰো, আৰু তাৰপিছত আৰু আমি নামঘৰত গৈও আমাৰ এইবিলাক পৰম্পৰাগত যোনবিলাক আমাৰ আহ আমি ঈশ্বৰৰ ওপৰত বা ঈশ্বৰৰ ওচৰত আমি ওচৰ্গা বা সেইবিলাক আমি কৰোঁ এনেকা এইবিলাক বহুত নিয়ম নীতি নিয়ম আছে এইবিলাক পৰম্পৰাগত মানে এইবিলাক নিয়ম বিলাক আমি মানি চলিব লগা হয়। যদি আমি গাঁৱত বেছিভাগ মানে গাঁৱত বেছিভাগ থকা। সাধাৰণ জ জনসাধাৰণবিলাক মানুহবিলাক
হয় হয় হয়।
হয়, আৰু এইবিলাকেই হয়। আহ সাধাৰণতে আমাৰ যোনবিলাক আহ খেতি পথাৰ খেতি পথাৰত গৈ আমি। কেতিয়াবা পূজা কৰোঁ বা আমাৰ। ঘৰৰ ৰাস্তা সন্মুখত আমি পূজা কৰো কেতিয়াবা এইবিলাকে বিভিন্ন ধৰণৰ ন নীতি নিয়ম আছে ত' এইবিলাকো আমাৰ পৰম্পৰা হয় যেনেকৈ আমাৰ। শাক পাচলি ৰোৱা বা আমি যোনটো আমি শাক, সাজ পাৰ পিন্ধো যেনেকৈ চাদৰ মেখেলা পিন্ধা
হয়, সেইটো সেইটো সেইটো হয় সেইটো এটা নিজৰ পৰম্পৰা হয় সাজ পোছাকটোৱে হয়। হয়, হয়। এনেদৰে চবৰে নিজা নিজা এটা সাজ পোছাক আছে হয় নে নহয়
হয়
সকলো জাতি জনগোষ্ঠীৰ এটা নিজা পৰম্পৰা সাজ পোছাক আছে আহ সেইটো বিশেষ অনুষ্ঠানত যেনেকৈ লিগাঙত আহ লিগাঙত আপ আপোনাৰ ইহঁতৰ পৰম্পৰা ড্ৰেছ পিন্ধে পৰম্পৰা সাজ পোছাক পিন্ধে ৰিবি কাছেং নহয় জানো অ এ বিহুৰ সময়ত যেনেকৈ আপোনাৰ সেই পৰম্পৰা সাজ পোছাকযোৰ মুগা মেখেলা চাদৰ পিন্ধে ত ঠিক তেনেকে সকলো নানা জাতি বা নানা সম্প্ৰদায়ৰ নিজা নিজা সুকীয়া মানে ন আ ভা সুকীয়া পৰম্পৰা আছে ত সেইবোৰ পৰম্পৰাবোৰ আ হয় হয় হয়
সময়টো হৈ গৈছে তেতিয়াহ'লে
হয় হয় হয় ডাঙৰীয়া আপোনাৰ লগত কথা পাতি ভাল লাগিল
হয় আপোনালৈ ভাল লাগিল ঠিক আছে ধন্যবাদ